হেল্ল কি কৰিছা? অ, খানা পিনা।
খালো, তুমি খালা।
ময়ো খালো, খবৰ খাতি ভালনে বেয়া।
উম, ভালেই দিয়া। তোমাৰ কোৱা।
মোৰো আছো দিয়া ভাল বেয়াৰ মাজতে। মা কি কৰিছে?
মা, আছে মোবাইল চাই আছে।
অ, হয় নেকি।
অহ কাম চাম কৰি আহি কি কৰি কৰিবনো, মোবাইলে চাই আছে।
উম, আৰু আজিকালি নো আজিকালিটো, চবে মোবাইলে চাই ঘৰত। তোৱে, আজিকালিতো কোনো ঘৰ পৰাও নোলাই, কথা ছটা পাতিবলৈও, সৰু ছোৱালী, ডাঙৰ ছোৱালীজনী মোবাইলে টিপি থাকে।
উম, মোবাইলে চাই থাকে।
উম আৰু আজিকালিতো সৰু পোৱালীবিলাকো খেলা ধূলা নায়েই, চব মোবাইলেই। দেখিছাই চাগে?
উম, দেখিছো।
অ। উম, বা হতৰ ভাল নে ঘৰত?
উম, ভালে।
অ। অ, কি মানে কলেজ চলেজ গৈ আছানে নাই?
নাই এতিয়া যোৱা নাই।
অহ কোৱা আৰু তুমিতো ফোন চন নকৰাই, ভাবিলো ময়ে কৰো আজি এটা।
উম, তুমিও নকৰা আৰু সেইকাৰণে ময়ো নকৰো আৰু।
ইহ, আজি কোনে কৰিছেনো?
অ, আজি মই ভাবিলো কৰো বুলি, সেইকাৰণে কৰিলো আৰু।
ইহ, মইহে কৰিছো।
কৰিম
তুমি সদায় ভাবাই আক। অ, তোমাৰ কি বুলি কয়, মানে মই ভাবি আছো, হ প্ৰষ্টেট এট
উম, উম।
হেৰি, এতিয়া চোৱাহা পলিউশচন ইমান বাঢ়িছে, তুমি দেখি
অঁ, হয় দেখিছো।
যাতে হলে, পল্লিউচন বেছি গছ গছনি নোহোৱা হৈছে, আৰু গছ গছনি নোহোৱা হোৱা কাৰণে ইমান গৰম হৈছে।
উম, হৈছে।
ভাবি আছো, পল্লিউছন কৰো, পল্লিউছনৰ ওপৰত মানে প্রতেষ্ট এটা কৰো।
উম।
মানে প্ৰতেষ্টটো ডাইৰেক্ট কৰি দিলে, উল্লেগেল হব ন সেটো কাৰণে ভাবো, ভাবিছো আগতে মানে এপ্লিকেচন এখন দিম।
উম।
এপ্লিকেশ্বনটো লিখিব যানা।
উম, জানো।
কালি ইমান নহ'লে আহিবা আমাৰ ঘৰত শুনিছা?
উম, হ'ব যাম বাৰু।
এপ্লিকেশনখন আমি মানে যিমান পাৰো সিমান জল্দি কৰিম নহ'লে আৰু। পলিউচন বাঢ়ি গৈ থাকিব, এতিয়া সেইদিনাখন মানে দেল্লীত গৈছিলোঁ।
অ', গৈছিল অ', কৈছিলা তো গৈছিলো বুলি।
অ'। তাত মানে এতিয়া তাৰ এক্সপিৰিয়েঞ্চ মোৰ বহুত। বহুত বেয়া, বেয়া হৈ জানা ইমান পলিউচন তাত তুমি মানে? অ', এবাৰ উশাহ ল'ব এনেকে তুমি যেন বাৰ তেৰটা চিগৰেট খাইছা। এনেকুৱা হৈ গৈছে, এতিয়া আৰু বাকী? কি তাৰ মানুহ বিলাক বাৰু ভালে আছে। মানুহ তাত মানে বেমাৰীয়ে ধেৰ। শুনা আৰু তাত বুলিয়ে নহয়, এতিয়া আমাৰ অসমতো
অ' হৈছে দেই অসমত গছ-গছনি কাটি পেলাইছে।
পলিউশ্যন ইমান। এই প্লাষ্টিক, স্লাষ্টিক বিলাক জ্বলাই থাকে। সেইবোৰ কমাব লাগে।
পিছত
উম, যতে, ততে আৰু মানে প্লাষ্ট প্লাষ্টিক, স্লাষ্টিক এইবিলাক কোম্পানী প্লাষ্টিকৰ যোনটো কোম্পানী, সেইবিলাকৰ পৰা মানে বে বেছি পলিউশ্যন হয়।
উম, হয়।
আমি আৰু গাড়ী চাৰী চলোৱা আমি চাইছা চাগে!
উম, চাইছো। উম, মোবাইলতে লাগি যায়। গাড়ী আহিলেও গম নাপাই।
আজিকালিতো চব মানে গাড়ীতে যায়। কোনো খোজেই নাকাৰে। চাইকেল তাইকেল চলাব লাগা পাহৰিলে। উম! আৰু আজিকালি স্মকিঙো কিমান সৰু সৰু পৰাই কৰিছে, দেখিলা নাই
উম, উম, ক'ব নালাগে আৰু এইটো।
তেওঁ একো নকয়েই।
উম নকয় আৰু টো আজিকালি সৰু সৰু পোৱালীকো মোবাইল দি দিছে।
অ' সৰু সৰু পৰাই আৰু এতিয়াতো চবেই আৰু পাৰ্চনেল ফোন পাই গৈছে।
উম!
সৰু সৰু পৰাই আমি যেতিয়া সৰু সৰু আছিলোঁ। আমি তো লগৰ লগত ঘূৰিছিলোঁ।
উম, আজিকালি নিচিনা নহয় আৰু।
আ' মানে আগৰ নিচিনা আৰু আগতে তেছোৱা এই লগ লগৰজনীয়ে বা লগৰটোৱে যদি পাঁচ টকা নিয়ে আমাক এ টকা এটা চকলেট খোৱালেও বা দু টকাৰ এটা চকলেট নহলে আমি হোঁ আকৌ হেৰিতি এতিয়াতো যাৰ তাৰ টকা টকা আছে সিয়ে আৰু এতিয়ালইতো দছ টকা বিশ টকা এশ টকা একো নহয় হাজাৰ টকা
উম লৈয়ে থাকে হাততে থাকিব
আগতে পাঁচ টকাৰ কাৰণে আমি কান্দি মইছো
উ কব নালাগে আমাক আগতে মাহঁতে পাঁচ টকা দিলেও আমি স্কুল গৈছিলো আজিকালিটো
তেতিয়ালৈকে সিহঁতক উম তেতিয়ালৈকে কেন্দক আহ আমিতো আগতে পাঁচ টকাৰ কাৰণে কেনেকুৱা কান্দিছোঁ
উম কব নালাগে আৰু সেটো
এতিয়া মানে জেনেৰেচনটোৱে তেনেকুৱা হৈ গৈছে আৰু ভেন্ডি তেনেকুৱা আৰু বাকী হেৰি ভাবি আছিলো মই এতিয়াতো ইমান গৰম নহ
উম হয়
দৈমাৰা বা অৰুণাচল পিনে যাওঁ নেকি
উম পাৰা যায় বাৰু যাবলৈ
তুমি যাবা নেকি
উম পাৰা যায় কেতিয়াবা
অ আমি মানে জুলাইত যাম এতিয়া জুলাইত তো চবৰে বন্ধ হৈ থাকে নহ ওলাই যাম
উম পাৰিম দিয়া যাব
পাৰিম অহ হেৰি জুলাইত মানে আমি হেৰিত জুলাইত আমি এনে ক'ত যোৱাটো ভাল হ'ব অৰুণাচল নে দৈমাৰা
উম অৰুণাচল এইফালে অ অৰুণাচল গলে ভালেই হ'ব
অৰুণাচলত আমি ৰূপাত যাম নহ
উম উম অহ এইফালে অহ
উম ৱাটাৰ ফলতো যাম ৱাটাৰ ফল আৰু মন্দিৰ মানে মোৰ মন্দিৰ যোৱা চখটো বেছি জানা মন্দিৰত
উম' যাব লাগিব। উম' কামাখ্যা খা মন্দিৰ অ',
উম এ লগৰ চগৰ ওলাবা তোমাৰো। সাত আঠজনী মান অ মোৰো ওলাম উম-উম কবা মোৰ-মোৰ ৰেডি লগৰ খিনি তোমাক এনে ঘৰৰ পৰা যাব দিবা নে নাই।
নাই দিব দিব পুৰা ফ্ৰী।
ত' দিবা নেকি?
অ'
বা মোক মই সুধি দিম।
অ হ'ব কম।
উম-উম, আৰু আমি নহয় মই এনেই বহি আছো আৰু এনে আমি নহয়।
উম-উম পাৰা যাব।
পিকনিকটো মানে মানে আমি ধৰা তুমিতো খানা চানা বনাব জান নাই চাগে।
উম জানো-জানো।
অ মাংসটো তুমি বনাবা।
উম' হ'ব বনাই দিম।
এনে মাংসটো কেনেকে বনাই অকনমান কৈ দিবানে।
মাংসটো
মাংসটো বনাওতটো মছলাটো ধৰা দিয়ে বল।
অঁ', তুমি? আমি মানে খানাটো ঘৰৰ পৰাই বনাইম নে তাতে গৈ বনাম।
পিকনিক টো খোৱা হয়। তেনে ঘৰৰ পৰা বনাই নিলে ভাল হ'ব।
নাই-নাই-নাই মানে আমি আমি যদি আমি অৰুণাচল বলে পিকনিকটো নাখাও জানা, অৰুণাচলত মানে এনেকে আমি আগতে মানে অৰুণাচল-চৰুনাচল, গৈ পিনে পিকনিক, পিকনিক খোৱা নাই এতিয়া তাৰ কেনেকুৱা বা প্লেচ আৰু আমি মানে দৈ মাৰা খনে বা।
উম, উম, পাৰা যাব তাত খা
আৰু সেইফিনাতটো ইমান বত তা-দি থাকে তাতটো গৈ এনেও বনাব
উম, হয়, উম।
তুমি মাংসটো বনাই আনিবা বা
উম, বনাম দিয়া। উম।
মই মাংস বহুত দিন হ
উম, উম, খাবা দিয়া।
বনাই নিম। বন মাংসটো মানে বনালে টেনচনে খতম আৰু। খানাটোহে কথা। তেনেকুৱা আৰু। তোমাৰ কি বুলি কয়, আকৌ হেৰি, আমাৰ মানে এতিয়া কাল ইমান আহিবা নে নাই আমা
উম, যাম। দিয়া।
আৰু মই ভাবি আছু হেৰি এটা কৰো বুলি। মানে বিজনেত এটা কৰো বুলি। কিহৰ মানে, এতিয়া ম অ, ভাবি আছো হা। এনে এতিয়া চোৱা ইয়াতো বুকে-চুকে বহুত বিক্ৰী হয় ন? আৰু বুকে মানে এতিয়া হেৰিও ডিমাণ্ডটো বে-বাঢ়ি আহিছে। তো আমি মিলি পেলাই মানে, বুকে বিজনেছ এটা কৰিব পাৰিলো হ
উম, উম, পাৰা যায়।
ইনষ্টা, ইউটিউবত মানে পেজ এটা বনাই ল'ম তেতিয়া তাৰ পৰাও এক্স
উম। উম, উম।
তো আমি কৰিম ন? হেৰি কি কয় বুকে বিজনেছটো, এনে আমি ৰিয়েল ফুল বনোৱাটো ভাল হ'ব নে হেণ্ডমেড?
ৰিয়েল ফুল তো হ'লেতো আৰু ভাল।
অ', সেইটোও হয়। তা কি বুলি কয় ৰিয়েল ফুলটো মানে আমি ধৰা দুটাও অপচম থ অপচন থ'ম ৰিয়েল ফুলটোত আমি অকমান হেৰি বেছি
অ উম দামটো
অহ ৰিয়েল ফুলটোৰ দামটো আমি অকণ ৰিয়েল ফুলটো মানে ধৰা এতিয়া ৰিয়েল ফুলটোত মানে অকণমান হেৰি থাকে ৰি ৰিস্ক থাকে ন হেৰি বেয়া হৈ যোৱাৰ তাৰ আমি অকনমান দামটো বেচি ল'ম আৰু হেণ্ডমেডটোৰ আমি মানে ৰিয়েলটোত তে এহ মানে আহ ফিট টি মান কমাই ল'ম আৰু আহ হ্যাণ্ডমেডটো হ্যাণ্ডমেডটোত এনে হ্যাণ্ডমেডটোত মানে বেছি ই হেৰি লাগি
অ উম অলপ কম কৰি দিম
আহ তো এনেই তুমি ফফ কেচু কে বনাব পাৰিবা নে নাই
উম পাৰিম
অ আমি দুটাই তুমি অ দুটাই মিলি বনাম আৰু ন
উম হ'ব পাৰা যাব
তা মই খুলিম
উম উম হ'ব
অ আমি ভিডিঅ'ও ধালি থাকিম তেতিয়া আমি যদি চোৱা ইদি ইউটিউবত যদি আমাৰ এতিয়া টেন কে মানুহ হয় তাত মানে আমি তাৰ পৰা আমাৰ এক্সটোৰা একষ্টা ইনকাম
হয় হয় হ'ব
উম
উম উম উম উম হ'ব চি চি